কিপ
এয়া আছো আৰু দিয়া ভালে কুশলে। তোমাৰ কোৱা।
ময়ো আছ মইও আছো নমৰি জীয়াই।
হয় নেকি?
উম, শুনা না।
কোৱা।
মানে আজি মানে মই দাদা এজনক মানে কল কৰিলো, বুজি পাইছা? ভিডিঅ' কল কৰিলো।
অঁ।
মানে দাদাজনে তোমাৰ অৰুণাচল গৈছে ফুৰিব বুইছা।
অ।
অৰুণাচলত তোমাৰ আনিনী বুলি এটা জেগা আছে।
অ
ধুনীয়া মানে তোমাৰ মানে পাহাৰে মানে ৰিজৰ্টে মানে বহুত ধুনীয়া মানে জেগাটো বুজিছা মানে দাদা সেইটো কাৰণে মানে দাদাক ভিডিঅ' কল কৰিলো মানে বহুত মানে ধুনীয়া মানে জেগাখন দাদাই দেখালে মানে বুজি পাইছা তাৰ পিছত মানে মোৰ মানে ভাবিলো মানে যে বহুত দিন হৈ গ'ল মানে এনেকে মানে ক'তো যোৱা মেলা নাই লগৰ মানে লগৰ লগতে যাওঁ বুলি ভাবিছো। মানে সেইটো কাৰণ তোমাক মানে কল কৰিলো মানে বুজি পাইাছা।
অ কথাটো বেয়া ভবা নাই বাৰু ভালেই ভাবিছা। হাই এইটো তুমি চোৱাচোন হা। আজি মানে তুমি এটা বস্তু লক্ষ্য কৰা মানে আমাৰ মানে। ধৰা সামাজিক মাধ্যম মানে ইমানে উন্নত হৈ গৈছে আমি মানে কলো। চোন মানে নোযোৱা নেমেলাকে আমি সেইটো জেগাৰ মানে বস্তু বা সেইটো জেগাৰ চাৰিওফালে। আমি পৰিৱেশ চাই পেলাই আনন্দিত হ'ব পাৰো। এতি তুমি নিজেই দেখিলা যে তুমি ভিডিঅ' কল কৰোতে তুমি দেখিছা তোমাৰ চাইডৰ। পৰ্বত পাহাৰত কি ধুনীয়া ধুনীয়া মানে সৌন্দৰ্য তুমি দেখিবলৈ পাইছা মানে যোগা। সং যুগৰ মাধ্যম বিলাকৰ কাৰণে মানে ইমানেই সুবিধা হৈ গৈছে যোনবিলাক মানে আগতে থ আগৰ। মানুহ বিলাকৰ কথা জানা তুমি কৰবাত যাবলে হলে তুমি চাকেল মাৰি। ইমান দূৰ যাব লাগে বা খোজকাঢ়িয়ে হওক ইমান কিমান কিলোমিটাৰ। গৈ পেলাই বা চিঠি চিঠিত তো বহুত পিছত আহিছে সেইবিলাকতো আছে এইবিলাক আগতে খোজ কঢি গৈ। কথা বতৰা পাতি বা তেনেকে কৰিবলগীয়া হৈছিল হয়নে।
উম উম।
আজিকালি কিন্তু যোনটো সামাজিক মাধ্যম আমাৰ মানে এতিয়া আহি আছে এতিয়াততো বহুত উন্নত হৈ গ'ল। কিন্তু মাজৰ পৰাই তুমি চাবা বহুত এনেকুৱা এনেকুৱা মানে ধৰা সুবিধা হৈ গৈছে। তুমি এতিয়া বেলেগত থাকি বেলেগৰ বস্তু। তুমি মানে ধৰা চাই কৰি সুখ লব পাৰা এনেকে ধৰা তুমি এতিয়া এতিয়া যেনেকে। তুমি নিজে আনন্দিত হৈছা বস্তু চাই হয়নে।
উম, উম।
মানে সেই। স এইবিলাক বস্তু মানে বহুত উন্নত হৈ যোৱাৰ ফলত মানে বহুত ভাল হৈছে কিন্তু কথাবোৰ ন।
তুমি যি কৈছা সেয়াই বাৰু শুদ্ধয়ে হয়। যে তুমি মানে জেগা এটাত ন নগৈ পেলাই মানে জেগাত। মানে ফটো বা ভিদিঅ' চাইপেলাই মানে সেইটো জেগাৰ অনুভতি এটা ল'ব পাৰিবা তুমি সেইটো ভাল, কিন্তু মানে আৰু এটা কথা আহি যায় কি কোৱাচোন? যে তুমি মানে যিমানে মানে নোচোৱা কিয় সেইটো জেগাত মানে গৈ পেলাই মানে য তুমি মানে অনুভৱ মানে পাবা মানে তুমি মানে পোৱা মানে, ভিউ বা ফটোত চাইপেলাই, হয় নে নাই তুমি কোৱা?
সেইটোতো হয় বাৰু। মানে এতিয়া যোনটো বস্তু তুমি নিজ। যে নিজৰ চকু দি যোনটো বস্তু আগত দেখিবা বা যোনটো বস্তু তুমি নিজে চুই। মানে অনুভৱ কৰিবা যে এই বস্তুটো এনেকুৱা সেই তাৰ বাহিৰে। তুমি বেলেগ এনে চাই পেলাই তুমি ল'ব নোৱাৰা কিন্তু তুমি চাবা বস্তু। চ এটা তুমি যোনতটো বস্তু আজিলৈকে গৈ পেলাই চোৱাতকে সেইটো বস্তু যদি তুমি জ্ঞানটো। আগতে মোবাইলত চাই বা আমি মেপ। যোগেদি হলেও চাই পেলাই যদি সেই জেগা খিনি বা সেই জেগা খিনি ক'ত। কেনেকে কি আছে বা আমি গ'লে প্ৰথম তাতে ক'ত ৰখিম। বা সেইখনতে ধৰা হোষ্টেল ক'ত আছে। বা এনেকে বিদ্যালয় ক'ত আছে বা কিবা বস্তু আমি ইয়াৰ পৰাই চব চাই পেলাই মানে গম পাব পাৰো। যাতে সেইটো মানে কি হয় চাব মানে আমাৰ নহয় বস্তু। খাব গলে এইটো আমাৰ লাভ এটা হয় ত আমি এটা। চিনাকি জেগা তুমিতো সেইটো জোগাত গৈ পোৱা নাই।
গৈ পোৱা নাই।
তাত এবাৰ চাম বুলিহে যাবা হয়নে? তুমি অচিনাই। কি বস্তু এটা যেতিয়া আগতে চাই পেলাই তাৰ এটা অনুভূতি। দি তুমি যেতিয়া মনত লৈ যাবা যে অ এইখনতে আছে এইখন পাই গ'লোহি ইয়াৰ পৰা দুই। কিলোমিটাৰৰ ভিতৰত আমি এখন হোষ্টেল পাম বা এটা হোম ষ্টেয় পাম।
উম।
মানে তোমাৰ কিমান সুবিধা হৈ যায় হয়নে?
সুবিধাও হৈ যায়, প্লাছ মানে ধৰা আগতে যেনেকে আগতে যেনেকে ধৰা মানুহে ধৰা ঘূৰিব ফুৰিব যায় একো নজনাকে জাষ্ট মানে শুনি পেলাই যায় যে এইটো জেগাটো ভাল।
অ।
হ'ব পাৰে কি সেইটো জেগাত তোমাৰ মানে বেয়াও হ'ব পাৰে।
অ।
উসকে থাকিব পাৰে, য'ত মানে মানুহ মানে ছেফ নাথাকে যাতে মানে। বুজিছা তেনেকুৱা মানে আমি মান- মানে ফটো বা ভিডিঅ' দি পেলাই বা মানুহৰ ৰিউজ দি পেলাই আমি ধৰা গম পাব পাৰো যে জেগাটো ভাল নে- নাই। কিবা মানে বেয়া বস্তু আছে নে নাই। মানে সেইটো মানে মানে সহজ হৈ যায় মানে আমাৰ কাৰণে বুজি- পাইছা কৰ'বাত যদি যাওঁ আমি, সেইটো এটা ভাল হৈছে বাৰু। উম।
সেইবিলাক মানে ভালেই হৈছে আৰু চব যেতিয়া উন্নত কৰিছে এতিয়া এইবিলাক বেয়া কৰা নাই।
বেয়া কৰা নাই সেইটো কাৰণে মানে বহুত মানে আমাৰ মানে বহুত মানে এইটো হৈ গৈছে মানে সহজ হৈ গৈছে বস্তু মানে বুজি পাইছা? কৰ'বাত যোৱা মেলা কৰা তুমি ধৰা অনলাইনে তুমি ধৰা টিকেট বুক কৰিব পাৰা, কৰবাত ফ্লাইটতে হওক বা ট্ৰেইনতেই হওক।
অ সেইটোয়ে যোগাযোগ মানে তোমাৰ ধৰা মোবাইলৰ এপ বিলাক যোনবিলাক চব এপ কিচন বহুত বিভিন্ন ধৰণৰ এপ থাকে এতিয়া চোৱা ট্ৰেইনৰ টিকেটৰ কাৰণে ধৰা ক'বালে যাবা। তুমি সেইটো জেগাত যাবলৈ ধৰা তোমাৰ এতিয়া সময় একদম হাতত নাই। তুমি তোমাৰ এ- টো অন কৰি পেলাই ধৰা তুমি সেইটো মাই টিকেট মানে মাই ট্ৰেইন বা এইবিলাক কিবা কিবি এপ অন কৰিবলে তাতে তুমি মানে টিকেট বিলাক ল'ব পাৰা। বা ৰেড বাছ কিবা হল যতে তোমাৰ ধৰা ঘৰত বহি মানে তেনেকুৱা কৰি দিছে আমি ঘৰত বহি চব কৰিব পাৰো। যি কাম কৰিব লগীয়া হয় তুমি চোৱা হওক মানে সেইটো বস্তু ধৰা তুমি দেখি নোপোৱা বস্তু এটা চোৱা হওক বা যিয়ে নহওক, ঘৰত বহি বহি এতিয়া অনলাইন মানে সেই পইচা ধৰা উপাৰ্জন কৰিব পাৰে। কিমান কি কি ব্যবস্থা কেনেকে আছে কিমান সেইবিলাক মতে চবৰে পৰা আমি অনলাইন পইচা অৰ্জন কৰিব পাৰো। হয় নে নহয়?
হয় হয়।
দিনক দিনে এনেকুৱা বাঢ়ি বাঢ়ি গৈ আছে যাতে আমি মোবাইল দিয়ে সকলোবোৰ বস্তুৱে আমি কৰিব পাৰিম, বা ধৰা অনলাইনৰ যোগেদি আমি সকলোবোৰ বস্তু কৰিব পাৰিম।
উম সেইটো আমাৰ সেইটো বস্তু কিন্তু আমাৰ কাৰণে বহুত সহজ হৈ গৈছে আৰু এটা বস্তু চাবা। আগতে যেনেকে মানুহে ধৰা লাইনৰ বিল দিবলে ইলেক্ট্ৰিচিটি বিল দিবলে তোমাৰ কিমান লম্বা লাইন ধৰিব লাগে কিমান মানে ক'ত ক'ত যাব লাগে, বৰ্ডে- চৰ্দে। এতিয়া তোমাৰ স্মাৰ্ট মিটাৰ যেতিয়া লগোৱা হৈছে, মানুহে ঘৰত বহিয়ে তোমাৰ মানে নাম্বাৰটো দি পেলাই অনলাইন ৰিচাৰ্চ
অ অ অ সেইটোয়ে সেইটোয়ে এটা সেটো সেইটোয়ে এটা কিমান ধুনীয়া সহজ বিজ্ঞাপনা দিছে হয়নে? কিন্তু মানে চাবাচোন কিছুমান এনেকুৱা বস্তু থাকে যোনবোৰ বস্তু কাৰণে তুমি ধৰা সহজ উপায় আনি দিয়ে। কিন্তু সেইটো বহুত সহজ হয় কিন্তু একফালৰ পৰা চাব গ'লে মানে সেইটো এটা বহুত বেয়া এটা ৰিয়েকচন বা এটা চাইড ইফেক্ট বেয়া এটা হয়। উম সেইটোয়ে তুমি এতিয়া চাব গলে ধৰা ভা- ভাল এটা তোমাৰ ধৰা এটা ভাল উদাহৰণ স্বৰূপ এটা ধৰা তোমাৰ আমাৰ। যোনবিলাক মোবাইল নেটৱৰ্কক যোনটো ভাল কৰি কৰি কিমান গৈছে এতিয়া ফাইভ জি আনলিম- এতিয়া নেটৱৰ্কক ছিক্স জি আহিব। এতিয়া মানে কিমান ভাল কৰি দিছে নেটৱৰ্কটো হয়নে। সেইটোৰ ফলত চাবাচোন এতিয়া কিমান চৰাই চিৰিকটি মৰিছ- বা এনেকে কিছুমান চৰাই চিৰিকটী মানে কিমান। ইমান বেয়া এটা মানে ধৰা তোমাৰ ইম্পেক্ট পৰিছে এইবিলাকৰ ওপৰত তুমি নিজে অনুভৱ কৰিছা আৰু এনেকা এইখিনি ৰিলেটেড মানে ধৰা তুমি এইবিলাকৰ যোনবিলাক মানে এখন। চিনেমাও যোনখন আমি মানে চাবলৈ পাইছো ধৰা ৰবত কিবা এনেকে। কি আছিল নামটো অলপ পাহৰিলো তু পইন্টৰ নে কি আছিলে অ ৰবট টু পইন্ট অ, সেইখন তোমাৰ এইবিলাকৰ বিষয় মানে সকলোবোৰ তাতে সুমিয়াই দিছে সেয়াই মানে কথাবিলাক কি হয়। মানে টেকন'লজী যোনবিলাক বিজ্ঞাপন মানে উন্নত কৰিবলৈ গৈ আছে সেইবিলাকৰ কিন্তু এটা এটা বহুত ডাঙৰ- ডাঙৰ চাইড ইফেক্ট আছে আমি বহুত বস্তু আমি দেখি পাইছো আৰু এনেকুৱা বহুত কিছুমান আছে যোনবিলাক বস্তু আমি এতিয়ালৈকে পোৱাও নাই, মানে ভৱিষ্যতে সেইবিলাক লাহে লাহে গম পাম।
যেনে আৰু এটা উদাহৰণ চোৱা। ধৰা প্লাষ্টিক, কিমান মানে আমাৰ মানে লাইফত মানে আমাৰ মানে কিমান মানে সহ মানে এইটো কৰে সহায় কৰে আমাক। প্লাষ্টিকে, বটলৰ পৰা আদি কৰি কেৰি বেগৰ পৰা আদি কৰি ধু বহুত বস্তু মানে কিন্তু সেয়া বস্তুৱে তোমাৰ মানে ইমান প্ৰদূষণ কৰি আছে জ্বলালে বা তোমাৰ প্ৰাকৃতিক মানে।
হয় -হয় পৰিৱেশৰ ওপৰত বহুত বেয়া এটা মানে প্ৰভাৱ পৰিছে। আৰু এটা আমি এতিয়া নতুন -নতুনকে এতিয়া আমি যোনবিলাক পাই আছো ধৰা তুমি এতিয়া ই। টুৱেটিথনেলৰ কথা। টো আহিলে ইলৰ কাৰণে এতিয়া তোমাৰ ধৰা কিমান কি হৈ আছে। গম পাইছা সেইবোৰ যে ইথানল এতিয়া গাড়ী বোলে ইথানল নহলে বোলে আগৰ পে বিলাকে বহুত গাড়ী প্ৰদূষ মানে হেৰি কৰে প্ৰদূষণ কৰে। তাৰপৰি গাড়ী বিলাকৰ বোলে কিবা তাৰপা আকৌ এতিয়া ইথানল আহি গ'ল ই টুৱেণ্টি তাৰপা। কিমান গাড়ী নষ্ট হৈছে কিমান বেয়া হৈছে। তুমি এটা কোৱাচোন ইথেনেলটো আনি আমাৰ মানে কি ভাল কৰিলে বাৰু কি বেয়া কৰিলে তুমি নিজেই গম পাবা, এইটো কোৱাচোন মোক মানে তোমাৰ মই মত মানে মতামতটো লৈছো।
মোৰ মতে চৰকাৰে তোমাৰ ইথানলটো যে আনিছে সেইটো চৰকাৰে কৈছিলে যে কি কয় ধৰা ভালৰ কাৰণে আনিছে বুলি নহয় প্ৰদূষণতটো মানে। কম কৰিবলৈ বুজি পাইছা! সেইটো কাৰণে মানে। নতুন- নতুন কোম্পানীয়ে ধৰা নতুন -নতুন মানে গাড়ী বাহন মানে ওলাইছে যোনটো মানে ই টুৱেটি বা ই ফাই ইথানল মানে জোনটো মানে চাপৌটো কৰে ধৰা বুজি পাইছা, নতুন- নতুন গাড়ী উলিয়াই আছে। সেইটো চাপৰ্ট কৰিবলৈ আৰু মানে যোন কেইটা ধৰা পুৰণা গাড়ী ধৰা বি এছ টু, বি এছ থ্ৰী সেয়া গাডী মানে তোমাৰ মানে স্ক্ৰেপত দি দিবলৈ দিছে। মানে চৰকাৰে পুৰণা যিমান গাড়ী আছে সেইটো মানে স্ক্ৰেপত দিলে মানে ফ্ৰী মানে নহয় কিবা এটা মানে কম্পানীয়ে মানে দি দিব মানে স্ক্ৰেৰ কোম্পানী হেণ্টক মানে মালিকবোৰক। যে গাইক বাৰী এ তোমাৰ এইটো কৰিবলৈ।
অ।
সেইটো চাব গ'লে এটা মানে ভালো হৈছে কিন্তু মানে ধৰা বহুত মানুহে তেনেকেতো স্ক্ৰেপত নিদিয়ে।
আৰে এইটো চোৱা এইটো মানে তোমাৰ ভালকে প্ৰেক্টিকেলি ভাবিব গ'লে তুমি স্ক্ৰেপত কেনেকে দিবা। আৰু আমাৰ ইন্দিয়াত কিমান পাৰচেণ্ট গাড়ী তোমাৰ ধাৰা ইটুন্টি চাপৰ্ট নকৰে।
কৰে নকৰে।
দুহেজাৰ তেইশৰ আগত কিমান গাড়ী ই টুৱেণ্টি একো চাপৰ্টে নকৰে, ত সেইবোৰ গাড়ী কিমান -কিমান গাড়ী আছে সেইবোৰ গাড়ী কি ক্ৰেপত দিবলৈ এটা ই টুৱেণ্টি গাড়ীৰ কাৰণে এই বিলাক ল'ব নেকি কোৱাচোন।
নলয় তাৰ পিছত গৈ পেলাই ইঞ্জিন বেয়া হৈ আছে গাড়ীৰ আকৌ তোমাৰ ই ই টুৱেণ্টি, ই ফাইভ, ই টেনৰলৈকেও ঠিক আছিলে এতিয়া কৈ আছে কি আকৌ ই এইটী ফাইভ ওলাব বুলি।
অ এইটোতো আমিও শুনি আছো এইটো মানে কি কথা হৈছে মানে এইটো মই বুজি পোৱা নাই এইটো মানে এইটো আমি- কি কৰিব লাগিব এইটো মানে বাধা কৰিব লাগিব বা এইটো ৰোধ কৰিবলৈ আমি কি এনেকুৱা এটা মানে ব্যৱস্থা আমি। গ্ৰহণ কৰিব লাগিব।
ব্যৱস্থা তোমাৰ মানে এইটো মানে কোৱা হৈছে যে ই এইটি ফাইভ জো- টো মানে পেট্ৰল আহিব। সেইটো থাকিব তোমাৰ এইটটি ফাইভ পাৰ্চেন্ট ইথানল আৰু মানে ফিফটিন পাৰ্চেণ্ট তোমাৰ মানে পেট্ৰল, আৰু সেইটোকাৰণে মানে তুমি মানে, সেয়া মানে, পেট্ৰল মানে তুমি মানে বেলেগ মানে নৰ্মেল গাড়ীত মানে তুমি মানে দিবই নোৱাৰিবা, এইটো কাৰণে স্পেচিয়েলি আৰু এটা মানে ই এইটি ফাইভ চাপৰ্ট কৰি মানে গাড়ী মানে উলিয়াব মানে। গাড়ীয়ে হওঁক, বাইকেই হওঁক, অট'য়ে হওঁক, টেম্পোৱে হওঁক মানে সেইটো কাৰণে উলিয়াব মানে বুজি পাইছা। সেইটো মানে আমি মানে আমাৰ মানে ধৰা বাইক স্কুটিত মানে দিব নোৱাৰিম মানে।
আৰু মই এটা চাইছিলো হা। মানে মই চ'ছিয়েল মেডিয়াত এবাৰ পাইছিলোঁ, ই এইটি ফাইভৰ এ ৱেগেনআৰ এখন ওলাইছে নে কি ওলাইছে।
অ', অ', এই ৱেগণআৰ এখন ওলাইছে। অ', অ', সেইটো তুমি মানে নৰ্মেল পেট্ৰল মানে ই ফাইভ ই টেন মানে তুমি তাত মানে ভৰাব নোৱাৰিবা। আৰু ই এইটি ফাইভৰ তোমাৰ মানে দামো মানে ক'ম হ'ব মানে নৰ্মেল মানে পেট্ৰলতকে, বুজি পাইছা?
উম।
উম।
কথাটো মানে এতিয়া যেনেকুৱাই হৈছে গৈ।
তেনেকুৱাহে হৈছে মানে? এটা পিনে চাব গলে মানে তেনে
মই-মই কিন্তু নিজৰ ফালৰ পৰা চাব গ'লে কিন্তু ভালতকৈ বেছি বেয়াহে হৈছে।
দেখিছোঁ অ'।
এইটো, মইও মানে এইটো অলপ লক্ষ্য কৰিছোঁ। কাৰণ আমাৰতো পুৰনা গাড়ী আছে, কিন্তু ইমান মানে এনেকুৱা গাড়ী বিলাক তেনেকুৱা অৱস্থা। আৰে মানে মোৰ আমাৰ আচলতে চোৱা হা, এনেকুৱা এটা মানে ধৰা তোমাৰ বস্তু দিব লাগিছিলে, ধৰা এনেকুৱা এটা সুবিধা দিব লাগিছিলে লাগিলে দামেই বেছি হওক কিন্তু ধৰা। ই টেন বা ই ফাইভ যোনটো পেট্ৰল হয়।
উমহ
এইটো আগতেতো ফাইভ পাৰ্চেণ্ট পেট্ৰলত এনে ইথেনল মিক্স হৈছিলে।
আগতে কও ৰিচেণ্টলিহে কৰিছে সেয়া।
নহয়- নহয়, ই ফাইভটোতো অলপ আগৰ পৰা মে ই টুৱেণ্টিটো আগৰ পৰাই কৈ আছিল মানে এইটো কৰিম কৰিম, মই মানে চাইছিলো এবাৰ ই ফাইভটোতো অলপ হ'লেও মানে পেট্ৰলত মিক্স আছিলে আগৰ পাই। তাৰ পিছত ই টুৱেণ্টি আহিছে।
ই টুৱেণ্টি আহিছে।
কি হয় এতিয়া তোমাৰ সেইটো মিক্স থাকোঁতে মানে এনেকে একো আজি মানে, বিপদ অহা নাছিলে মানুহৰ মানে দৈনন্দিন জীৱনত। কিন্ত এইবাৰ যি দেখি দেখিছোঁ মানে বহুত বিপদ আহি আছে, কিন্তু এইটো এনেকুৱা কৰিব লাগিছিলে দামেই বেছি হওঁক লাগিলে মানে নৰ্মেল পেট্ৰলটোওঁ পাওঁক।
শুম।
সেইটো কৰিব লাগিছিল।